অ ভালনে চবৰ?
হয় হয় ভালে আছোঁ। তোমাৰ ভাল নে?
অ মই আছোঁ।
হয় হয় অ এই খাম এতিয়া ৰ'বা অলপমান। পাছতে খাম আৰু হৈছে। তুমি খালা নেকি?
নাই খোৱাই নাই ৰান্ধিয়ে আছো মানে মাঁ। বৰষুণ দিছে নে তোমালোকৰ ফালে?
আমাৰ ইয়াতে আজি ৰাতিপুৱা বহুত বৰষুণ দিছে। চে ৰ'বা এইকেইদিন আমাৰ ইয়াত প্ৰায় বৰষুণ দিয়ে আছে বতৰটো এতিয়া অকনমান ৰ'দ ওলাইছে। তোমালোকৰ তাত?
আমাৰ তাতো এতিয়া ৰ'দ ওলাইছে মানে পোৱা মানে পুৱা অলপমান আহিছিল কিন্তু এতিয়া ৰ'দ দিছে।
হয় হয়।
উম। বাকী অ বিহুৰত মানে বিহুৰ অলপ মানে বিহুৰ মানে বিষয়ে অলপমান আলোচনা না কৰো নেকি বিহু যিহেতু বিহু ম যিহেতু বিহু টো আমাৰ অ জাতীয় উৎসৱ মানে আমাৰ মেইন মানে অসমীয়াৰ মানে মানে প্ৰধান উৎসৱটো হৈছে আমাৰ বিহু ন ত' ত সেই মানে টপিকটোৰ ওপৰত আমি অলপমান কথা পাতোঁ।
নিশ্চয় নিশ্চয় খুব সুন্দৰ ভাল বিষয় এটাকে তুমি বাছি লৈছা মানে বিহু আছে মানে অসমীয়া আছে জাতি যে
অঁ অঁ।
তিহ বিতি বিহু অসমীয়া
হয় হয় হয় এইবাৰ বিহু মান অ বিহু মানে কলে তুমি এনেই কি বুজা? মানে কি
বিহু তাকেই মই কোৱা ধৰণে বিহুটো হৈছে মানে অসমীয়া জাতিৰ এক আয়ু ৰেখা। মানে এতিয়া যিমান দিনলৈ আমাৰ অসমীয়া জাতিটো থাকিব বিহুতটোও থাকিব। আৰু বিহু আছে মানে অ অসমীয়া আছে আমাৰ মানে বিহুৰ দ্বাৰাই মানে আমাৰ চিনাকি আমাৰ গোটেই জাতিটোৰ এতিয়া ধৰা আমাৰ তিনি বিহু ৰঙালী, ভোগালী, কঙালী যাক মানে ধৰা বহাগ মাঘ আৰু কাতি বিহু বুলিও কোৱা হয়, ' গতিকে এই তিনি তিনিটা বিহু মানে মোৰ আটাইতকৈ খুবেই প্ৰিয়। প্ৰধানকৈ কিন্তু মই ৰঙালী বিহুতটো আহিলে মানে আমাৰ যেনেকৈ গা সাতখনত হৈ যায় বুলি কয় খুব ভাল লাগে এ গতিকে মই ৰঙালী বিহুত তটো কিন্তু মই প্ৰথম প্ৰিয়। আৰু তোমাৰ এনেই প্ৰিয় বিহু কি ক'বা?
বিহু বুলি ক'লে মানে মোৰ দিনত মানে তিনিওটা বিহুৱে ভাল লাগে। কিন্তু বিশেষকৈ মোৰ মানে, অ' মানে বহাগ বিহু আৰু মাঘ বিহুটো ভাল লাগে হা। তাৰমানে অ' অ' মানে কাতি বিহুটো সিমান এটা ভাল নালাগে। কাৰণ কাতি বিহুত মানে, মানে প্ৰায় অ'। প্ৰায় ভাগ লোকৰে মানে অভাৱ, মানে, মানে খোৱা লোৱাৰ প্ৰতি তেনেকুৱা হয় আকৌ মানে সেই বিহুটো মানে অলপমান বেয়া লাগে, বেয়া লাগে আৰু হা কিন্তু বাকী এই অ' ভাল যদিওঁ মানে বিহুৱা ভাল নালাগ ভাল মানে, ভাল লাগি নাথাকে এতিয়া মানে, তোমাৰ ক'ব গ'লে, মোৰ বহাগ বিহুটো আৰু মানে মাঘ বিহুটো বেছিকে ভাল লাগে।
নিশ্চয়, তাকেইতো বাৰু কোৱাচোন, তোমাৰ ব'হাগ বিহুৰ অভিজ্ঞতা? কেনেকুৱা, কি ঘৰত কেনেকুৱা আয়োজন হয়?
ব'হাগ বিহু ক'লে, ব'হাগ বিহু বুলি ক'লে মানে অ' মানে অ' অচমৰ প্ৰায় সকলো মানুহৰে মানে মানে ৰং তামাচা মানে, মানে বহুত মানে আনন্দৰ মানে আনন্দত বিলীন হৈ থাকে তেওঁলোকে মানে। বা আমিও এ ব'হাগত ধৰি লোৱা মানে এখন মানে প্ৰথম দিনা আমাৰ গৰু বিহু, ব'হাগৰ মানে গৰু বিহু। গৰু বিহু দিনা আমি মানে পুৱাই মানে যিহেতু আমি গাঁৱলীয়া মানুহ হা, পুৱা মানে আমি নদী বা পুখুৰীত লৈ মানে গৰুটোক মানে গা ধুৱাওঁ, লগতে মাহ, মাহ, হালধি বেঙেনা মানে এইবোৰ গৰুক খোৱাওঁ। আৰু বিশেষকৈ মানে, দীঘলতি পাত দীঘলতী পাতেৰে গৰুক বিভিন্ন ধৰণৰ গান গ গান গোৱা হয় সেই গান মা-মাখিয়তী পাতেদি গান গোৱা হয়, হয়নে গৰুক মানে, তেনেকৈ গা চা ধুৱাই অনা হয়, কিন্তু তাৰে পিছত মানে আমাৰ বহুত গূধলি সময়ত মানে গৰুক মানে ধৰি লোৱা তাৰ মানে থৈ বুলি কয় হা, থোপা বুলি কয় আমাৰ ফালে মানে গাঁৱৰীয়া মানুহ ফালে। সেই থোপা দিয়া হয় আৰু মানে সেই থোপা বিলাক মানে গৰুতোই চাব নোৱাৰে নে নেপায় বুলি মানে, মানে বিশ্বাস আছে তাৰে পিছত বিচ নতুন পঘা তথা তোমাৰ বিচনী গৰম পৰিব, গৰম পৰিব যে মানে তেতিয়া তোমাৰ বিচনীৰে মানে তে অ' বিছি লয় অ'। অ' নিয়ম আছে, তেনেকুৱা নিয়ম তাৰে পিছত তোমাৰ গৰুক নতুন মানে পঘাৰে বন্ধা হয়। তাৰ পিছত তেনেকৈ মানে সেই-সেইদিনা বিহুটো শে, তাৰে তাৰ পিছৰ দিনা মানুহ বিহু। মানে, সেইদিনা ৰাতিপুৱাই সকলোৱে উঠি মানে সৰুৱে ডাঙৰক সেৱা কৰা হয় নতুন কাপোৰ লোৱা হয়। তেনেকুৱাকে বিভিন্ন ধৰণৰ জলপান আৰু জলপান খোৱা হয়। তেনে কুৱা আৰু তোমাৰ মানে বিহু নাচিবলৈ যোৱা হয়, আৰু হুচৰি গীত গাবলৈ গাঁৱৰ মানে গাঁৱৰ মানুহলৈ। তেনেকুৱা আৰু।
হয়, হয় তাকেই এই মানে আমাৰ এই সাত বিহুৰ দিনকেইটা ব' ব'হাগো বিহুত মানে, আমাৰ মন বিলাক মানে ইমান ভাল লাগি থাকে। এই গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ কৰি মানুহ বিহু, গোসাই বিহু চেৰা বিহু, চেনেহী বিহু, নাঙল বিহু আদি কৰি মানে সাত বিহু যি মানে আমাৰ নামাকৰণ কৰা হৈছে। গতিকে মানে, এই বিহু কেই টা মানে আমাৰ অতিকে মানে আদৰৰ আৰু এতিয়া চাবা মানে বিদেশী লোকসকলেও মানে আমাৰ এই বিহুৰ ওপৰত মানে তেওঁলোকে মানে ইমান মানে, তেওঁলোকৰ মানে এ আদৰ দেখুৱাইছে, তেওঁলোকেও মানে খুব - সুন্দৰকৈ মানে এইসমূহৰ বিষয়ে জানিব বিচাৰে, আঁকোৱালি লৈছিল মানে কি, মই এবাৰ এ কাজিৰঙালৈ যাওঁতে তেতিয়া মানে তেওঁলোকে মোক এই বিহুৰ বিষয়ে সুধিছিল, খুব আগ্ৰহেৰে মানে তেওঁলোকে সুধিছিল আৰু মইয়ো কৈছিলো যিখিনি পাৰো, গতিকে মানে তাৰ পৰাই গম পোৱা যায় যে মানে আমাৰ বিদেশতো মানে আমাৰ এই বিহুটোৰ প্ৰতি মানে কিমান
অ কিমান আদৰ আছে হয় হয় হয় উম হয় তেনেকুৱা আৰু আৰু আজিকালি মানে চচিয়েল মিডিয়াতো দেখিব প পোৱা যায় নহয় বিদেশী মানুহসকলে আমাৰ মানে বিহুটোত কেনেকৈ মানে আমাৰ আনন্দ উদযাপন কৰি আনন্দ মানে হয় কৰে। তেনেকুৱা আৰু উম গতিকে বিহু বুলিয়ে কব। ক'ব গ'লে আমাৰ প্ৰধানত্ব মানে আমাৰ অসমীয়া খিনি গৌৰৱ অসমীয়া লোকসকলৰ গৌৰৱ
হয় হয় তাৰওপৰি কিন্তু এই মাঘৰ বিহুৰ সময়টো মোৰ মানে এইবাবেই প্ৰিয় কাৰণ সেই সময়ত আমি সক সকলোৱে আমি গাঁৱত যাওঁ আমি গাঁৱত গৈ মানে ডেকা গাভৰু সকলোৱে একগোট হৈ ভেলাঘৰ নিৰ্মাণ কৰা তাৰপিছত উৰুকাৰ নিশা ভোজ-ভাত একেলগে খোৱা আদি মানে আৰু হয় হয় খুব ভাল লগা তোমালোক কত
উম
তাত কেনেকুৱ মাঘ বিহুৰ
নাই অ যিহেতু আমি গাঁৱত বাস কৰা লোক আমাৰ এইফালে মানে মানে মানে মাঘৰ বিহু প্ৰথম দিনা মানে আহিব মানে দু দুদিন বা এদিন আগতে আহি মানে বিভিন্ন ধৰণৰ মানে গাঁৱৰ সকলো লোক লগ হৈ গাঁৱত মানে গাঁৱৰ ম মন্দিৰ বা ৰাজহুৱা স্থানত মানে ধৰি লওক ভেলাঘৰ বনাই আৰু লগতে নিজৰ ঘৰতো ভেলাঘৰ বনায়। তেওঁলোকে ভেলাঘৰ বনাই ভেলা ভেলা পুজি বুলি কয় খেৰৰ যে নাৰা চৰা দি কিনে যে বনাই জুই লগাই দিয়ে মানে মানে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰা বেলেগ বেলেগ ধৰণে মানে নিৰ্মা- নিৰ্মান বা বনোৱা হয় কিছুমানৰ কাঠ দিও বনাই কাঠ মানে খৰি বুলি যে কয় মানে বাহৰ খ- শুকান খৰি এইবিলাক দিও বনাই, কিন্তু আমাৰ ফালে তোমাৰ নাৰ বা খেয় মানে খেয়ৰ দি বনোৱা হয় সেইবোৰ কিন্তু আৰু তাৰে পিছত মানে গ গধূলি তাৰ মানে আমি মানে গোটাই মাখখন লগ হৈ। মানে তাতে মানে আনন্দ ত মানে ৰং তামাচা ফুৰ্তি কৰি গান বাজাই গান চান মানে গাই কিনে, ৰাতি মানে ঘৰৰ সকলো মানুহে মিলি জুলি মানে এসাঁজ মানে খায় আৰু। তাৰে পিছত ৰাতিটো আৰু ভেলা ভেলাঘৰত মানে থাকি ৰাতিটো থাকি কিনে পুৱা আৰু তোমাৰ মেজি জ্বলোৱা হয় মানে গা পা ধুই সকলো লোকে ৰাজহুৱা তথা নিজৰ ঘৰৰ লগত তেওঁ মানে সকলো লোকে আহি মানে সেইবোৰক মানে অলপ হেৰি দিয়ে আৰু। তেনেকুৱা আৰু গতিকে ক'ব গলে বি এ মান অ সুন্দৰ মানে এটা প পৰিবেশৰ সৃষ্টি হয় মানে, সেইখিনি টাইমত হা তেনেকুৱা। উম
ভেলাঘৰ মানে জ্বলাৰ পূৰে মই মান দেখো যে তাতে, মানে পিঠা লাৰু মাহ প্ৰসাদ আদি প্ৰস্তুত কৰা সেই মানে অগ্নি দেৱত সেৱা জনাই দিয়ে ঐ তাৰ পাছত মানে আমি মানুহবোৰে মানে খোৱা আৰম্ভ কৰা জলপান খোৱা হয়। মানে আৰু এই তেতিয়া মাঘৰ বিহুৰ সময়ত প্ৰত প্ৰত্যেক ঘৰত যিহেতু নিমন্ত্ৰণ কৰে তেওঁলোকৰ ঘৰে ঘৰে গৈ মানে যি জলপান আমি খাওঁ মানে খোৱা হয়। যিহেতু মানে সেইদিনা আৰু মানে ভাতেই খোৱা নহয়। মানে পুৰা পেট ভৰি যায় আৰু।
হয় হয় হয়, হয়।
অতি সুন্দৰ এক মানে পৰম্পৰা আমাৰ এই বিহু। তাৰ পাছত অ, এই কাতি বিহুৰ বিষয়ে তোমালোকৰ কেনেকুৱা কি অকমান কোৱাচোন নিয়মবোৰ।
অ, কাত কাতি বিহু, কাতি বিহুৰ ভালদৰে মানে আমাৰ ইফালে মানে ভাল লগাই কিছু পৰিবেশ হলেও মানে কা কাতি বিহুত মানে, মানে অলপ মানে অভাৱ আতন মানে না নাটনি হয় যে, তে মানে অলপ ভাল নালাগে। তথাপিতো, তথাপিতো কাতি বিহুৰ দিনা মানে ৰাতিয়ে অঁ মাতে, ৰাতি মানে নহয় ছ'ৰি, গধূলি মানে ধানৰ গুৰিত চাকি দিয়া হয়। অ', চা ধানৰ গুৰিত চাকি দিয়া হয়। তাৰে পিছত তাল, খোল মানে দবা আদি বজাই মানে ধাননি পথাৰলৈ গৈ তাত থা মানে চাকি দিয়া হয়। মানে সেই চাতিটো মানুহে বিশ্বাস কৰে যেন সেই চাকিৰ পোহৰত মানে ধানত যি মানে পোক পোক-পৰুৱা আছে, সেই পোক-পৰুৱা যে পোক-পৰুৱা বোৰে মানে ধান বোৰ নষ্ট নকৰে বা সেই পোক-পৰুৱাবোৰ মানে মানে সেই চাকিৰ পোহৰত মানে মৰি যায়। তেনেকুৱা ক্ষেত্ৰত মানে বিশ্বাস কৰা হয়। আৰু তাৰ মানে আৰু এই চাকি দি কিনে, মানে আৰু যেতিয়া চাকিটো তুমি জ্বলাবা হা সেই চাকি টো জ্বলাৰ পিছত তুমি ঘৰলৈ যেতিয়া উভতি আহিবা, উভতি আহাৰ পিছত সেই চাকি কি খোৰ মানে, চাকি খোৰৰ ফালে মানে পিছুৱাই চাব নালাগে। মানে ন মানে নালাগে মানে। সেইটো এটা পৰম্পৰা, নিয়ম তাৰমানে। সেইতো চাব নালাগে আৰু তেনেকুৱা আকৌ অ তেনে-তেনেকুৱাকৈ আহি তোমাৰ মানে ঘৰত মানে সকলো মান ন মানে বিভিন্ন ঠাইত ধৰি লোৱা নাৰিকলৰ গুৰত তামোল গছৰ গুৰত, অ গোহালিত মানে এই আমাৰ ধানৰ-ধানৰ ভঁৰাল ঘৰত চাকি দিয়ে আৰু সকলো লোকে সেই মানে সেই লোকে মানে, মানে আন আন মানুহৰ ঘৰত যায়, বিভিন্ন ধৰণৰ লগ হৈ একগোট হৈ কিনে মানুহসকলে বেলেগৰ মানে ঘৰে- ঘৰে মানে মানে গাজি মানে ফ মানে সেই খাবলৈ যায় আৰু। আমাৰ এইফালে মানে বো-বুট, মা-মাহ সেইবোৰ খাবলৈ যায়। উম। তেনেকুৱা আৰু। মুঠতে ভাল লাগে আৰু দে তিনিওটা বিহু মানে, অ তিকৈ মানে মৰমৰ। সেয়েহে আমি সকলো-সকলো সকলো লোকে এই বিহুটো মানে যাতে আগৰ আগলৈ যাতে আৰু মানে যিহেতু আমি ৰক্ষা কৰিব পাৰোঁ, আমি অসমীয়া হিচাপে যে ৰক্ষা কৰিব পাৰোঁ বা এই বিহুটো মানে চলি থাকে, তেনেকুৱা আৰু মানে কৰিব লাগে আৰু।
অ', অ', তাকেই আমি মানে এই বিহু তিনিটা আমাৰ মানে উলহ-মালহেৰে আমি যিহেতু মানে উদযাপন কৰোঁ, আমি মানে ভৱিষ্যত প্ৰজন্মকো মানে আমি ইয়াৰ বিষয়ে মানে জনাব লাগে আৰু।
অ', জনাব লাগে হয়, হয়। তেনেকুৱা
হয়,
এনেকুৱা আৰু মানে সকলো লোকে আমি মিলিজুলি এই বিহুটি এতিয়া যেন এতিয়া যেনেদৰে পালন কৰি আছোঁ মানে আগলৈ সেইমতে যাতে মানে পালন কৰি যাব পাৰোঁ বা সকলো মানুহে এক গোট হৈ মানে কৰিব পাৰোঁ। মানে আহিবলগীয়া আমাৰ নৱপ্ৰজন্ম মানে এইবোৰ মানে কথাৰ পৰা অৱগত কৰি দিব পাৰোঁ যে, বিহু মানে হৈছে আমাৰ অসমৰ গৌৰৱ। অসমত মানে ইয়াৰ পৰম্পৰাগত মানে কিছুমান নিয়মৰ দ্বাৰা পালন কৰা হয়। তেনেকুৱা আৰু। বাকী যিয়ে নহওঁক, তোমাৰ লগত কথা পাতি ভাল লাগিল। অ', আৰু এইটো বিহু-বিহু-বিহুৰ মানে বিহুৰ বিষয়ে কথা পাতি মানে বিভিন্ন ধৰণৰ নজনা কথা জানিব পাৰিলোঁ। অ', দিয়া তে অ', উম, ধন্যবাদ দিয়া। অ'।